শুনি আছো শুনি আছো তুমি
হয় হয় শুনিছো এই কি কৰি আছা কি কৰি আছিলা।
ভাই কিনে ভাই ভাত কেইটামান খালো বহি আছিলো
অ' ঠিকেই ঠিকে ভাল। তোমাৰ লগত মানে আজি এটা বিষয়ৰ ওপৰত অকমান আলোচনা কৰিম ভাবিছো
হয় নেকি।
অ' বিষয়টো বহুত আমাৰ বাবে গুৰুত্বপূৰ্ণ বিষয় আহ পৰিষ্কাৰ পৰিছন্নতাৰ ওপৰত অকমান আলোচনা কৰিম কেনেকুৱা হ'ব।
বহুত ধুনীয়া বহুত ভাল হব বহুত ভাল।
উ, হয়, হয়, মানে আমি যদি তোমাক মই প্ৰথমে সুধো পৰিষ্কাৰ পৰিচ্ছন্নতা বুলিলে তুমি কি বুজা বা আমি কিয় পৰিষ্কা পৰিচ্ছন্ন হৈ থাকিব লাগে কি ভাবা তুমি?
অ' চ পৰিষ্কাৰ পৰিচ্ছন্নতা বুলি ক'লে আমি নিজকে ভালকে ৰখা খটো হাইজিন মেইনটেইন হ'ল আমি সুস্বাস্থ্য কাৰণে আমি এইবিলাক কৰো হয় নে। এইবিলাক কৰি আমি সুস্বাস্থ্য এটা আহ পাওঁ।
উম, ঠিকেই। আমি মানে সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ মানে থকাৰ লগতে নিজৰ ঘৰখন বা ওচৰ চুবুৰীটো পৰিষ্কাৰ কৰি ৰাখিব লাগে। হয়নে যাৰ ফলত ধৰা এতিয়া যদি আমি লেতেৰা পৰিৱেশত থাকো আমাৰ বিভিন্ন বেমাৰ ৰোগৰ সৃষ্টি হ'ব।
হয়।
যেনেকুৱা ধৰণ তোমাৰ ক'ত পানী যদি জমা কৰি থৈ দিয়া তুমি টায়াৰ আদি এনেকুৱা ঠাইত তাতে বিভিন্ন ম'হে কণী পাৰিব, জাপানীজ এনকেফ্লাইটিছ বা এনেকুৱা ধৰণৰ ম'হবোৰ আহি তোমাক কামুৰিলে বিভিন্ন ৰোগৰ সৃষ্টি হব হয়নে।
হয় হয় ডেংগু বিলাক, জ্বৰ
হয়।
উম। গতিকে আমি পৰিষ্কাৰ হৈ থাকিব লাগে। আৰু মই এটা কথা এতিয়া মোৰ ঘপকৈ মনত পৰিল ঘৰৰ কথা থাকোতে এ আমাৰ মানে অঞ্চল বা চুবুৰিত কি হয় জান মানে আমাৰ ওচৰৰ মানুহকেই ঘৰ মানে এই তেওঁলোকে জাবৰ জোথৰবোৰ কি কৰে পেকেটত বান্ধি প্লাষ্টিক তেৰে ৰাতি কোনো নেদেখাকৈ মানে ৰাজপথত বা এনেকুৱা ৰাস্তাত পেলাই থৈ আহে। চোৱাচোন কেনেকুৱা ধৰণৰ মানুহ। মানে তেওঁলোকে কি বুলি বা ভাবে যে ৰাস্তাটো যেন তেওঁলোকৰ নহয়হে অকল যেন মানে ৰাজহুৱা ৰাস্তা গতিকে যেনেে তেনেকে ব্যৱহাৰ কৰে এইবিলাক মানুহৰ বিষয়ে তুমি কি ক'বা কোৱাচোন অকণমান।
চ এইবিলাক মানুহ, অ' মোৰো অভিজ্ঞতা আছে মইও দেখিছো এইবিলাক মানুহে ভাবে যে মোৰ এই এ চাৰি দুুৱাৰৰ ভিতৰতে মোৰ মানে চব, তাৰ বাহিৰে মোৰ একো নহয়। হয়নে দে সহঁতে ভাবে যে ও আমাৰ চহৰ আমাৰ এই বস্তুটো আমি যদি ভাল কৰি ৰাখিব পাৰিম তেতিয়াহলে আমাৰে ভাল।
উম, তাকেইতো। এতিয়া চবা দেই বাহিৰৰ মানুহ এজনে আহি বাৰু কি কব হয়নে যদি দেখে, এতিয়া চব নতুনকৈ ব্ৰিজ বিলাক ক যেতিয়া বনাই ৰং ধুনীয়া ৰং কৰি থয়, ৰং বিলাক কি কয় পিছদিনাৰ মানে লেতে ৰা কৰি দিয়ে, এইবিলাক তামোল গুটটা বিলাক খাই লৈ। এ গোটকা খাইবিলাক পিকাই পেলাই একদম লেতেৰা কৰি দিয়ে, এই ইয়াৰ ক্ষেত্ৰত কি ক'বা।
অ' ইয়াৰ ক্ষেত্ৰত চোৱা মই ক'ম যে ইহঁতৰ চিভিক চেন্স বো বস্তুটো অলপ ক'ম
হয়।
উ আমি আমি যদি অ আমাৰ সৌন্দৰ্যকে আমি যদি বিয়া কৰি পেলাও তে তেতিয়াহ'লে আহ কালি কালিৰ মানে কালিৰ দিনত লজ্জিত আমি নিজে হ'ব লাগিব।
নি ঠিকে ঠিকে ঠিকে কৈছা, হয়।
সছ
আমি নিজে লাজ পাব লাগিব বেলে গৰ আগত যে আমাৰ ঠাইখন বা আমাৰ গাঁওখন ইমান লেতেৰা। এতিয়া চাবা দেই, তোমাৰ তু উম', নিজৰ তোমাৰ যেতিয়া, তোমাৰ ঘৰত কোনোবা আলহী আহিব, আলহী আহিলে যেতিয়া তোমাক ক'ব বা, তোমাৰ ঘৰটো চোন ইমান ধুনীয়াকৈ পৰিষ্কাৰ, পৰিছন্ন কৰি ৰাখিছা, ইমান ভাল লাগিছে মেইন, ইমান ধুনীয়াকে ৰাখিছা, বহুত ভাল লাগিছে দেই। তে কিমান ভাল লাগিব তোমাৰ মনটো, হয়নে? অ', অ'। ঠিক তেনেকৈ যদি' আমাৰ, এতিয়া, গাঁওখন বা আমাৰ অঞ্চলটোত, যেতিয়া মানুহ কোনোবা ডাঙৰ মানুহ আহিব, বা আলহী আহিব, আহিলে যদি কয়, ইমান লেতেৰা নে জেগা খিনি। ইমান লেতেৰা গোন্ধ ওলাই আছে। কিনেকুৱা লাগিব বাৰু হয়নে নহয়? সেইতো এবাৰ ভাবি চাব লাগে। উম।
হয়, মাজতে সামজিক মাধ্যমত দেখিবলৈ পাইছিলো যে, এ অসমৰ সৰ্বোচ্চ আ', তোমাৰ এই কি কয়, পৰিষ্কাৰ গাঁও বুলি।
হয়-হয়-হয়, মেঘালয় ফালে আছে নেকি? মেঘালয়।
হয়, মই এতিয়া নামটো উল্লেখ কৰিব পৰা নাই।
অ', কিন্তু অ', মেঘালয় ফালে থকা বুলি শুনিছো দেই মই।
হয়, এই বস্তুটো এ, অ', এদিন যাব লাগিব, হয়, এই বস্তুটো যেতিয়া আমি ভাবো বা শুনো, তেতিয়াহ'লে কিমান ভাল লাগিব। এতিয়া গাঁওতোটো ভাল বনাইছে ইহঁতে। গাঁৱৰ মানুহ
উম', কিমান ভাল হ'ব লাগিব। তেওঁলোক তাতে মানে, কি কৰিছে মই শুনা মতে বোলে, এইখন বোলে, এছিয়াৰ বোলে আটাইত কৈ পেলাই মানে চাফ চিকুণ ক্লিনলিনেছ মানে ভ্লেজ বুলি মানে খিতাপ পাইছে। হা, মই টিভি'তো দেখিছো। অ', অ', এতিয়া তাতে মোলে কি কৰিছে, ধুনীয়াকৈ বেৰ মানে, গাঁৱৰ ৰাইজে মিলি, এই এনেকুৱা বাঁহেৰে বনাই পেলাই তাক ডাষ্টবিন কিছুমান বনাই, জেগাই জেগাই ৰাখি দিছে। তে মানুহে এ মানে, জাবৰ জোথৰবোৰ তাতে ডাষ্টবিনত ৰাখে আৰু তাৰ পিছত কি কৰে মানে, যদিহে কোনেও বা লোক এনেকে ৰাস্তাত যদি পেলাই যাবৰ, ডাষ্টবিনৰ ঠাইত তেতিয়াহলে মানে এ, তেওঁলোকে তাৰ ওপৰত ফাইনৰ ব্যৱস্থা কৰিছে। তাৰ ফলত মানে, মানুহ বিলাকে ভ-ভয়, খাইছে ধৰা, যে আমি পেলাই দিম আমাক ফাইন ভৰিব লাগিব নেকি। এইটো বস্তু মই ভাবো আমাৰ ইটো, কৰাটো উচিত, নে' কি কোৱা?।
হয়, আমিও-আমিও এইটো কৰাটো, অ', এটা ভাল পদক্ষেপ হ'ব। কিয়নো, যেতিয়া আমাৰ গাঁৱৰ, মুৰব্বীক মানে, কেইজনমান আৰু যেতিয়া আমাৰ ৰাইজ, যদি একত্ৰিত হৈ যায় তেতিয়া হলে, এইবিলাক কৰিব পাৰি আমি।
হয়।
কিন্তু, একমত হ'ব লাগিব।
হয়-হয়, ঠিকে কৈছা, এনেকে একগোট হৈ মই এ কোৱা এটা ব্যৱস্থা ল'ব লাগে।
হয়।
ব্যৱস্থাটো লৈ যাতে মানে, এ, কোনোবাই যদি এনেকুৱা ধৰণৰ, এই যে মই ক লো তোমাৰ, অভাৰ বিজত বা বিভিন্ন ৱাল বিলাকত যে, এইবিলাকত মানুেহে গোটখা, খাই তা মুল খাই যে, পিকাই দিয়ে, সেনেকুৱা ধৰণৰ যেতিয়া দেখে বা কৰে লগালগ মানে সেই মানুহ-মানুহক মানে, ৰাইজৰ আগত আনি, শাস্তি বা এনেকুৱা ধৰণৰ, এই কি কয় তোমাৰ ফাইনৰ, ব্যৱস্থা, জৰিমনা ভৰাৰ ব্যৱস্থা ৰাখিব লাগে। যাতে আপুনি এইখিনি লেতেৰা কৰিছে, আপুনি চাফা কৰি দিয়ক' নহলে, আপুনি জৰিমনা ভৰিব লাগিব। সেনেকুৱা ধৰণৰ যদি ব্যয়ৱস্থা কৰে নহয়, চাবাচোন তুমি কোন, বহু খিনি মানে কমি যাব।
হয়-হয়-হয়, বহুত-বহুত, ভাল কমি যাব নি এইটো, আৰু তাৰ কাৰণে হয় তাৰ কাৰণে তোমাৰ এই কিবা অ কি কয় তোমাৰ কঠোৰ মানে শাস্তিবোৰো দিয়াতো ভাল যোনে এইবিলাক কৰে।
হয় হয় ঠিকে কৈছা শাস্তি বিহিব লাগে এনেকুৱা কৰা মানুহ বিলাকক। আৰু এতিয়া মই উদাহৰণটা দিওঁ এই কি হয় মানে মই এতিয়া গুৱাহাটী মহানগৰীতে আছো যিহেতু এই আমাৰ অল লো যেতিয়া মানে আমি ওলাই যাওঁ ৰাজপথৰ মেইন ৰাজপথৰ ওলাই যাওঁ মানে বহুত লেতেৰা গোন্ধ ডাম্পিং গ্ৰাউণ্ড টাইপৰ সদৃশ সৃষ্টি কৰি থৈছে ইমান লেতেৰা গোন্ধ। ওলাই মানে গতিকে সেইবিলাক বস্তু মানে অ। অ আমি নাকত সপা দি যাব লগা হয় মানে ইমান লেতেৰা সেইবিলাকৰ পৰাতো বিভিন্ন আমাৰ বেমাৰৰ সৃষ্টি কি হ'ব তাৰ ওচৰত থকা মানুহৰ।
হয় বেমাৰৰ সৃষ্টি হয় হয় এইটো বি বিষয় মানে পৰিষ্কাৰ পৰি্ছন্নতা আমি অলপমান অ ভালকে কৰিব লাগিব আ। মি মানে তোমাৰ সামাজিক মাধ্্যমতে চাওঁ অ যে যেতিয়া মন্ত্ৰী এম এল এ বিলাক আহিব তেতিয়া আমি পৰিষ্কাৰ কৰো মানে পৰিচ্ছন্নতা কৰিব লাগিব এইবিলাক কোনো কথা নহয়, আমি যদি পাৰো আমি যেতিয়াও সময়ত আমি যেতিয়াই সম মানে সময় পাওঁ তেতিয়াই মানে আমাৰ আমাৰ ফালৰ পৰা আমি নিজে পৰিষ্কাৰ কৰাটো ভাল। নিজে যিমান পাৰো যিমান। আহ কৰিব পাৰি ইমান নিজৰ ফালৰ পৰা কৰাটো।
কচি
উচিত।
ঠিক ঠিক ঠিক কথা কৈছে আইতিয়া চাব দে ই চৰকাৰ প্ৰশাসনে স্বচ্ ভাৰত। অভিযানৰ নিচিনা অভিযান বা কাৰ্যসূচী হাতত লৈছে যিটো মানে বহুত ভাল কথা হৈছে। তেনেকুৱা ধৰণৰ কাৰ্যসূচী বিলাক যদি আমিও মানে স্কুল মহাবিদ্যালয় বিদ্য়ালয় বিলাকত প্ৰছাত কোনোবা ছাত্ৰ ছাত্ৰীমনত যাতে, সোমাই দিব পাৰো যে আমি পৰিস্কাৰ-পৰিচ্ছন্ন থটো আমি আমাৰ বাবে কিমান জৰুৰী। সেই বস্তুতটো মানে আমি সকলোৰে মাজত মানে আমি এ বিয়পাব লাগে।
মোৰ মনত হয় মোৰ মনত এটা প্ৰশ্ন উত্থাপিত হৈছে যিহেতু মই ক'ব বিচাৰিম তোমাৰ লগত। অ যে আহ চৰকাৰে বছৰত এইবাৰ আহ বছৰত এবাৰ ছমাহ এইবাৰ মানে ভালকে পৰিষ্কাৰ কৰে অঞ্চল জোগাবোৰ।
উম
নগৰ নিগমে ত যেতিয়া পৰিষ্কাৰ কৰা হয় তাত পিছত আহ মোক লাগে তাতে কেমেৰা কেইটামান লগাই দিলে অকনমান ভাল হ'ব নেকি?
অ ঠিক ঠিক ঠিক কথা হয় তেতিয়া মানে তেতিয়া আমি হয় গম পাম যে কোনেনো লেতেৰা কৰে। কোনে জাবৰ জোথৰ পেলাই সেইবোৰ যাতে আমি গম পাই যাও। আমি মানে তাৰ ওপৰত ব্যৱস্থা ল'ব পাৰো বা সেইখন আমি যদি আমি যদি জনতাক দেখাও যে আমি। এইবোৰ এইজন লোকে বা এনেকুৱা ধৰৰ মানুহবিলাকে আমাৰ সমাজখন বা ৰাস্তাবিলাক লেতেৰা সেইবিলাক যদি দেখা তেতিয়া তেতিয়া লাষ্ট পাব হয়নে। লাজ পালে তেতিয়া আৰু বেলেগ বেলেগ।
হয় এনে যদি আমি, হয়। এনে যদি আমি ৱালত, কেইটামান শব্দ কেইটা লিখি ইয়াত যদি আহ থু পেলাই ইয়াত যদি পেচাপ কৰি ইমান পাঁচ হাজাৰ টকাৰ ফাইন এইবিলাক যদি লিখো তেতিয়াহ'লে মানুহে ভাবিব এইবিলাক এনেই কোনো নাথাকিব তাতে হয় পিক পেলাই গুচি যাব মানুহ। হয়নে মই মই মই মই মানে বাহিৰ দে সেইবাৰ গৈছিলো আহ আমাৰ ইয়াতে- ত তাত মই দেখিছিলো এই বস্তুতটো যে কেনেকে মানুহৰ মানসিকতা। টো মানে তোমাৰ ই কৰিব পাৰি সলাব পাৰি। হয়নে এটাই বস্তু যদি সদায় অভ্যাস হৈ যায় নহ এইটো মানে মানে
উম ঠিকেই ঠিকেই এইবোৰ মানে। সলনি আমাৰ ইয়াতো মানে সেনেকুৱা ধৰণৰ তুমি কোৱা দৰৰে চি চি টিভি হওক বা ব্যৱস্থাটো কৰিব লাগে। কৰি আই দেখাব লাগে যে এইবিলাক মানুহে এনেকুৱা কৰি আছে, তেতিয়া তেওঁলোকে লাজ পাব। লাজ পাই আৰু নকৰিব দিতবাৰ আৰু বেলেগও মানে ভয় খাব সেইবিলাক কাম কৰিব।
হয় আমি নিজেই আহ হয় আমি নিজেই মানে কেইটামান বস্তু বোৰ এনে যদি কৰো চিচিটিভি কেমেৰা লগাই কিনে তাতে ভাল বৰ্ডত আহ লিখি কিনে যে আমি নিজে আমাৰ পৰিষ্কাৰ আমাৰ, আমাৰ পৰিষ্কাৰটো, আমাৰ পৰিৱেশ টো পৰিষ্কাৰ কৰা আমাৰ নিজৰ গুৰুত্ব বুলি এনেকে দুই চাৰিটা শব দ কেটা লিখি কিনে কেমেৰা যদি যদি ষ্টল কৰা হয় আৰু দেখুৱাই ওপৰত কেমেৰা আছে, চাই চিন্তি এনেকুৱা টাইপৰ কিবাকিবি লিখি কিনে আমি যদি তাতে দি দিওঁ, তেতিয়া হ'লে হয়তো, আগুন দিনত ভৱিষ্যত, অ', ভৱিষ্যতৰ পৰিৱেশটো ভাল হ'ব বুলি মোৰ আশা আছে।
হয়, হয়। খুব সুন্দৰ ধুমি ধুনীয়া কথা এটা কৈছা, আমি সেইটোৱে কৰি আছো ভাল হব। তেতিয়া বন্ধু আজি আমি ইমানতে আমি, আলোচনাতো সামৰো নেকি! আমি পিছত আকৌ ভালকৈ পাতিম।
উম ঠিক আছে ঠিক আছে বন্ধু ঠিক আছে উম। ধন্যবাদ।